হেল্ল'
অঁ হেল্ল'
শুনিছা নে?
উম উম শুনি আছো।
কি কৰিছা?
মই এনেই আছো। তুমি?
অ ময়ো এনেই আছো।
অ অ অ নাই অলপ পিছত খাম। তুমি?
মই খালোঁ।
অ মই মানে অলপ আগেতে ঘৰত আহিলো ত এতিা চাহ আজি চাহ নাখাও চাগে। মান গধূলি আমি চাহ নাখাও ইমান তুমি খোৱা নেকি?
অঁ মই খাওঁ বাৰু কেতিয়াবা সদায় নহয় কেতিয়াবা লগৰ লগত। তেনেকৈ খোৱা যায় আৰু।
আচ্ছা ঠিকে চাহটো খাব লাগে মানে আমাৰ। অসমীয়া মানুহটে চাহ বহুত খায়।
হয় হয় বাকী তোমাৰ ভালনে?
অঁ ভালে।
মোৰো ভালেই দিয়া গৰমৰ বন্ধ বুলি ঘৰতে নি ক'বাত ফুৰিবলৈ গৈছা?
এ অলপ গৈছো বেছি নাই যোৱা। তুমি ক তুমিও কৈছা নেকি ফুৰিব?
অঁ, মই মোৰ গাঁৱলৈ আহিছো।
অ পিছে তুমি কি হয় ক'ত থকা পিছে।
মই গুৱাহাটীত থাকো এতিয়া মই গাঁৱলে ফুৰিব আহিছো।
অ গুৱাহাটীৰ ক'ত,
গুৱাহাটী মই জোৰদত থাকো।
অ আচ্ছা বহুত দূৰ যে এতিয়া আ তোমাৰ ঘৰ টো,
হয় হয়।
অ তাতেছোন পুৰা বানপানী হৈ গৈছে অ মই তই পাঞ্জাবাৰীৰ ফালে। তোমালোকৰ কোৱাচোন বম বানপানী হৈছে এইবাৰ।
এ হয় হৈছে বাৰু কিন্তু আমাৰ সেইখিনিত চাগে ইমান হোৱা নাই। কিন্তু তুমি চাগে শুনিছে অনিল নগৰ নবীন নগৰ।
অ শুনিছো এইবোৰ,
অ সেই জেগাতেহে বহুত পানী হয়। অ হৈছে মাজতে যোৱা কালিনে পৰহি বৰষুণ দিছিলে নে,
অ অ বাকী তুমি কি গাঁৱত আছা এতিয়া।
তেনেকে বাকী অ তুমি কি পঢ়ি আছা।
মইটো বি কম ছিক্স চেমিষ্টাৰ এক্সাম দিলো তুমি,
মই এইবাৰ বি এ ছেকেণ্ড চেমিষ্টাৰ এক্সাম দিলোঁ হা হেল্ল'।
অ কোনটো কলেজত।
শুনিছানে।
অ অ শুনি আছো শুনি আছো।
এক ছেকেণ্ড হা এক ছেকেণ্ড এক ছেকেণ্ড,
ইয়াতে বহুত চাউণ্ড হৈ আছে মই অলপ চাইড কাতি দিছো।
আচ্ছা তুমি মানে ঘৰতে আছা এতিয়া। শুনিছানে।